হেল্ল, ' অঁ কোৱাচোন। হেলা
হেল'ও
অঁ, শুনি আছোঁ দিয়া, কোৱাচোন। হেল্ল'।
শুনা পাইছা?
অঁ, শুনা পাইছোঁ, হেল্থৰ ওপৰত।
অঁ, স্বাস্থ্য মানুহৰ জীৱনৰ এটাই গুৰুত্বপূৰ্ণ অংশ হয়। ভাল সুস্থ থাকিলে, মানুহ সুখে জীৱন যাপন কৰিব পাৰে। আৰু নিজৰ কাম ভাল বাঁ ধৰণে কৰি সফলতা লাভ কৰি পায়।
হয়, হয়।
স্বাস্থ্যই মানুহ কেৱল ৰোগমুক্ত থাকা নহয়। অঁ এ এয়াই শাৰীৰিক ও' মানসিক আৰু সামাজিক ভাল থকাৰ এক অঁ। অৱস সামান সামৰিত অৱস্থা হয়।
অঁ, হয়। আৰু সো স্বাস্থ্য আমাৰ
ভালে থাকাটো বহুত অঁ, অঁ!
স্বাস্থ্যটো আমাৰ ভালে থাকিলেহে চ'ব কাম আমি কৰিব পাৰিম।
হাঁ
এনকে ব্যৱসায়
উম।
লেখা পঢ়া
উম।
ভাল স্বাস্থ্য ৰাখিবলে, প্ৰতিদিন প্ৰতিদিন পুষ্টিকাৰ আহাৰ খোৱা দৰকাৰ, যেমন শাক- পাত, ফল - মূল। ডাল, মাছ, ডিম আৰু দুধ এই ধৰণৰ আহাৰে দেহক প্ৰয়ো জন্ত, প্ৰ পচন যোগায়।
অঁহ। এঁ বিভিন্ন ধৰণৰ ব্যাম। স্বাস্থ্য ভালে ৰাখাৰ কাৰণে কৰা যায়, আৰু আয়ুৰ্বেদিক
উম, ব্যায়াম কৰিলে চাৱল আৰ ৰক্ত চঞ্চলন ভাল হয়। আৰু বিভিন্ন ৰোগৰ অস অসংগ কমি যায়।
হয়, ৰগ মু
পাৰি, হুম, হুম।
আৰু আৰু প্ৰতিদিনে আমি স্বাস্থ্যৰ কাৰণে হেল্থটোৰ কাৰণে আমি ব্যাম কৰিব লাগে। যোগাসন
অঁ। মানসিক চন স্বাস্থ্য সমান গুৰুত্বপূৰ্ণ, কাৰণ মন ভাল থাকিলে মানুহ জীৱনৰ বিভিন্ন চেলেঞ্জ চহজে
হয়! স্বাস্থ্য, উম স্বাস্থ্য ভালে থাকিলে সকলো ভাল
হুম উম
স্বাস্থ্য ভালে থাকিলে সকলো ভালে থাকে
অঁ, চব ভালকে হয় উম
হয়, চব মানে মনটো ভালে থাকে
অঁ মানসিক স্বাস্থ্য ভাল ৰাখিবলে পৰ্যাপ্ত বিশ্ৰাম ভাল নিদ্ৰা ধ্যান আৰু ভাৱনা প্ৰয়োজন কৰাত উচিত।
হয়। স্বাস্থ্যটো বহুত দৰকাৰী।
হম হুম।
আৰু খোৱা বোৱাত।
খোৱা বোৱাত গুৰুত্ব দিব লাগে অ নিয়মতে হাত ধোৱা। পানী পানী পান কৰা আৰু পৰিৱেশ পৰিষ্কাৰৰ প্ৰতি ধৰণত সাহায্য কৰে। অঁ।
হয়।
বৰ্তমান যোগে অনেক মানুহে ব্যস্তৰ কাৰণে নিজৰ স্বাস্থ ত অৱহেলা কৰে যাৰ ফলত বিভিন্ন ৰোগ
আজিকালি হয় আৰু আজিকালি গ স্বাস্থ্যৰ প্ৰতি বহুতেই গুৰুত্ব দিয়া হৈছে
হম হুম।
ব্যায়াম ব্যায়াম।
ব্যায়াম ভাম ব্যায়াম কৰিব লাগে ভালকে খাব শুব লাগে। তেতিয়া ৰোগৰ পৰা আৰাম পাম ভালকে পানী খাব লাগে হম হুম।
উম এক লিটাৰ কৰি। পানী খাব লাগে আজিকালি। আমি পানী খাব পাহৰি যাওঁ ব্যস্ততাৰ মাজত
অঁ সেইটোৱে প্ৰতিদিন মানুহে স্বাস্থ্যক গুৰুত্ব দিয়া উচিত। আৰু চতান জীৱন যাপনৰ কাৰণে ভাল অভ্যাস গ্ৰহণ কৰা উচিত উম
চ। আৰু মানুহৰ বেমাৰ আজাৰ
দেচোন দে ঠিক হৈ যায় আৰু মানুহৰ বেমাৰ আজাৰ বছৰত হ'বই বাৰ জ্বৰ এইবিলাক হোৱাটো ভাল বছৰত এবাৰ
উম
সাধাৰণ বেমাৰ
স্বাস্থ্য ভাল থাকিলে জীৱনৰ প্ৰাকৃতিক আনন্দ উপভাস কৰা সম্ভৱ। তাই কোৱা হয় স্বাস্থ্য হ'লে প্ৰকৃতিক সম্পদ
হয় স্বাস্থ্য ভালে ৰখাৰ কাৰণে আমি ঘৰুৱা ভাৱে
হোম হোম আজিৰ সময়ত স্বাস্থ্য ভাল ৰখা খুব প্ৰয়োজন হৈ সুস্থ দেহ আৰু মন এজন মানুহৰ জীৱনক সুন্দৰ সফল কৰি তোলে।
হয়। স্বাস্থ্যটো বহুত দৰকাৰী।
অ ভাল খাদ্য খাব লাগে। নিয়মিত ব্যায়াম ব্যায়াম ব্যায়াম কৰিব লাগে অ পৰিষ্কাৰ খাব লাগে বা। বাহিৰৰ বাহিৰৰে এইবোৰ ইমান।
বাহিৰৰ বস্তু বেছি খাব নালাগে পাৰিলে ঘৰৰ বনোৱা।
উম এইটোৱে। ঘৰৰ বনোৱা যিমান পাৰা ঘৰতে খাব খালে ভাল হয় তেতিয়াই স্বাস্থ্য ভাল থাকে।
আৰু মনটো ভালে থাকিলেহে স্বাস্থ্যও ভালে থাকে
অ অ
মনৰ ওপৰত কথ থাকে বেছি সমস্যা ন ল'ব নালাগে
নিৰ্দাৰণ হ'ব লাগে
হয়। বেছি দেৰিলৈকে তো জাগি থাকিব নালাগে ৰাতি
উম হোম
বেছি মোবাইল চাব নালাগে বহুত ক্ষতি হয়।
খোৱাৰ আগত ভালকে হাত চাত
লাগে হয়।
খোৱাৰ আগত ভালকে হাত চাত ধুব লাগে ভালকে
খাব লাগে আজিকালি ভেজাল খাই খাদ্য ওলাইছে মানুহৰ বেমাৰ আজাৰ দেখা দিয়ে বিভিন্ন ধৰণৰ
মানসিক স্বাস্থ্যৰে গুৰুত্ব খুব বেছি অধিক চিন্তা মানসিক চাপ আৰু উদ্বেগে মানুহৰ স্বাস্থ্যক বিৰূপ প্ৰভাত পেলায় অ সেই সেইটোকে চব সময় সগাত্মাক ভাৱনা ৰাখে পৰি বাৰ আৰু বন্দী বন্ধু বান্ধৱৰ লগত সময় কটোৱা আৰু মনৰ কথা শ্বেয়াৰ কৰা দৰকাৰ ভাল মানসিক চাস্তি থ স্বাস্থ্য থাকিলে মানুহ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত উন্নতি কৰিব পাৰে
উন্নতি কৰিব পাৰে হয়। ঠিক কথা কৈছে
স্বাস্থ্য ৰাখিবলে পৰিষ্কাৰ পৰিচ্ছন্নত
দৰকাৰ
পৰিষ্কাৰ পৰা ভালকে কৰা হাত অ স্নান কৰা ভালকে তাৰপিছত হাত ধোৱা
হয় আইৰন পানী গ্ৰহণ কৰিব নালাগে
উম এজন স্বাস্থ্য মানুহ কেৱল নিজ নিজৰ বাবে নহয় সমাজৰ বাবেও উপকাৰী হয় সেইটোকে আমি সবাই স্বাস্ তক গুৰুত্ব দি সুস্থ আৰু সুখীৰ জীৱন যাপন কৰিবলৈ চেষ্টা কৰি উচিত উম যিমান পাৰে সুস্থ থাকিলে ভাল। তেতিয়া ৰোগ ৰোগ- ৰোগ চোগ নহয়, বডিও ভাল থাকে।
হয়। চব ভালে থাকে। আৰু-
যদি- মানুহৰ স্বাস্থ্য ভাল থাকে তেনেহলে পঢ়া লিখা কাম কাজ আৰু দৈনন্দি- জীৱনৰ চব দায়িত্ব ভাল ধৰণে পালন কৰি পাৰে। ভাল স্বাস্থয় ভাল স্বাস্থ্য মানুহে শাৰীৰিক শক্তি দিয়ে।
লিভালৰ ঔষধ। বা চেলাইন মাজে মাজে লৈ থাকিব লাগে।
মানসিক শক্তি আৰু আত্মবিশ্বাস আত্মবিশ্বাস দি থাকে।
বিশ্বাস দি থাকে আৰু- আৰু-
আজিকালি অনেক মানুহোটো ফাষ্ট ফুড বেছিয়ে- খায় আৰু ব্যায়াম কম কম কৰে যাৰ কাৰণে মতা হোৱা ডায়েবেটিছ ডায়বেট- টিছ ৰোগ আৰু আন্য অনেক ৰোগ দেখা দি থাকে।
হাই প্ৰেছাৰ দেখা যায়। উচ্চ ৰক্তচাপ দেখা যায়। আৰু-
উম' সেইটোকে ঘতে ঘৰতে- প্ৰস্তুত প্ৰচ খাদ্য খোৱা, প্ৰতিদিন খোজ়- কদম কৰা, দৌৰ ব্যায়াম কৰা খুব দৰকাৰ।
হয়, ব্যায়াম কৰা দৰকাৰ।
হুম, হুম।
আৰু আজিকালি খাদ্যৰ কাৰণে বহুত স্বাস্থ- ত, দেয়া দেখো-
ভাল অঁ পৰ্যাপ্ত নিদ্ৰা পায় ভাল- স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হয় নিদ্ৰাত- টো। নিদ্ৰা কম হ'লে দেহ ক্লান্ত হয়। মনোযোগ কমি যায়, আৰু অঁ' অঁ'। সাত, আঠ ঘণ্টাটো নিদ্ৰাটো প্ৰয়োজনীয় হয়।
অঁ' হাত আঠ ঘণ্টা হয়।
উম' উম' তাৰ লগত পৰিষ্কাৰ পানী পান কৰা আৰু পৰিষ্কাৰ- পৰিচ্ছন্নতা ৰাখা স্বাস্থ্যৰ বাবে এতিয়াই জৰুৰী।
চাফ, চিকুণ কৈ থাকিব লাগে। সদায় গা ধুব লাগে।
অঁ' আমি ক'ব পাৰো যে, স্বাস্থয় মানুহৰ এতিয়া- মূল্যবান সম্পদ, ধান সম্পদ। অতি হাৰালে পু পুনৰাই পোৱা যায় কিন্তু। অঁ, স্বস্থ হাৰালে পুন পুনৰাই লাভ কৰা-
লাভ কৰা নাযায়, অঁ' আৰু- কাপোৰ নিজৰ সাজ-পাৰ- চাফ, চিকুণ কৰি পি ৰাখিব লাগে, ৰাখিব লাগে।
সেইটোকে প্ৰতিজন নিজৰ স্বাস্থ্য গুৰুত্ব- দি সুস্থ জীৱন যাপন কৰিবলৈ চেষ্টা কৰা উচিত।
চেষ্টা কৰা উচিত ঠ্।
টি হি হি স্বাস্থ্য ভাল থাকিলে, জীৱন সুখাময় আনন্দময় আৰু সফল হৈ উঠে।
সময়েই আৰু কৰা হয়, এইটো।
উহ হুম, হুম সিৎ। টি আজিকালিতো ফাষ্ট ফুডেই খাই থাকে, এইটোৰ কাৰণে সুস্থই বেমাৰ ৰোগ আহি থাকে, আহি থাকে, আপুনি প্ৰায়েই দেখাই থাকিব হুম উ উ উ, ৰোগ আহিয়ে থাকে।
ডায়েবেটিছ হয়।
উম উম উ উ উসৎ, ডায়েবেটিছ ডও চুগাৰ প্ৰেছাৰ এইবোৰ
হেও পানী তোমাৰ পায় উম অৰসৰহ আদি ছালৰ ক্ৰিফিন নৰক দেখা দিয়ে।
ভাল খাদ্য খালে এইবোৰ ঔষধ-চৌষধ দূৰ থাকে।
দে হয়। ভাল খাদ্য খাব লাগে, সঠিক সময়ত ভাল মেডিচিন ল'ব লাগে, অ' অ। পোৰ্ট ল'ব লাগে।
অ অ অ, স্বাস্থ্যটোও ভাল থাকে, ভাল খাদ্য খালে।
হয়তো অ অ স্বাস্থ্যৰও স্বাস্থ্যৰ বিষয়ে ব আহ